হেল্ল'।
শুনিছানে?
অহ শুনিছো ।
অ'।
কি কৰি আছা? মই এনেই বহি আছো। তুমি?
মই এই ভাত বনাবলে লৈছো ।
অ'। মোৰ ভাত বনাবলৈ লোৱা নাই বাৰু। অকমান লাহে- লাহে বনাম। নাই বনা, নাই বনোৱা। বনামহে অকমান লাহেকে বনাম অ আমাৰ সেই আছেই বায়েক আছে। ত সেই সেই লিখা বহাত কৰি আছা হে কৰি আছে মই অকণ লাহেকে বনোৱা মিনো লাহেকে খাওঁ।
অ আমি দিনত এবাৰ খাওঁ যে ভাত।
আমাৰ এবাৰে হয় আজিকালি বাৰু হলেও হেই আম চাম খাল খাও যে কেতিয়াবা এতিয়া আমৰ দিনত ভাত খাবলৈ মন নাযায়গে নাখাওগে পাৰ ৰাতি এতিয়া দেৰিকে খা খাম আৰু
অ কি বনাব
আজি দিনত মটৰ খালো যে। সেই অকমান গেছ গেছ নিচিনা লাগি আছে।
কিহে বনাব
জানো পাই কি কৰো।
অ আমাৰ মাংস
চিন্তা কৰাই ন আমাৰ সেই পাৰয় কৰিব নেকি। কি নে মাছ চাবলৈও গৈছে
অ মাছ পাইনে
মাছ পাওঁ
কি মাছ উলাই।
এই মাগুৰ মাছ, কাৱৈ, গৰৈ, তেনেকুৱাবোৰ পায় গৰৈ মাছো পাইছে এইকেইদিন।
অ ভেধাইলতা তাৰ লগত খাবলৈ ধুনীয়া
ভাল লৰাটোৱে ভেধাইলতা জাল বনালে নেখায় আৰু নৰসিংহ হেই তাক অকল দালি লাগিব ন, হ'লে মাছৰ ঢেকীয়া বনালে খায়। ঢেকীয়া বনালে খায় কিন্তু ভেদাইলতা নৰসিংহবোৰ নাখায়। কোলা হৈ যায় যে সেইকাৰ নেখায়।
অ কোলা হৈ যায় লিংটো
উম ক'লা সেইকাৰণে নাখায় আহি পাতিমাহে নাখায় ক'লা দালি
উম মানুতো ঘতে আথে
সেইটো কাৰণে বনাব নোৱাৰি আ
মানুজন ঘৰতে নে ঘৰতে আছে
আছে আছে অ কৰিব কি আৰু সন্ধিয়া
কোনোবা আলহী আহিছিলে নি
ভাতটো এতিয়া কিহে আ অ আলু আলহী আহিছিল অ আলহী আছে
ভাত খোৱাকে আহিছে নে
ভাত নাখাই যাবগে মই ভাত খাই যাবলৈ কৈছো নাখাও দেৰি হ'ব বোলে হেৰি আকৌ এম এ ছোৱালীজনী আহিছে ছোৱালীজনী স্কুল আছে আলহি আছে সেইকাৰণে হেৰি নকৰে নাথাকে
মোৰ ভাত হ'বয়ে ভাত হলে দালিকন তাত লগালো অ
ন তাতৰ কথা উম
অ লগাব উ মেখেলা না লগোৱা সেৰি চাদৰ
অ অ
তিনিখন
মেখেলা লাহেদিহে
মেখেলা পিছতহে লগাম
আমিও লগ অ আমিও লগাম বুলি ভাবিছো নুনী মেখেলা বলো এতিয়া চাদৰ লগাম
অ অ
তাইল পা অকমান ববিন চবিন মায়ে
মেখেলা বিলাকত চাদৰ বিলাকত কিমানকে পৰিছে
এ এনেচা এনেচা নচা নুনি খাইছে নেচা চাৰিশ টকীয়া নেচাটো মেখেলাত মানে দুটামান মুহূৰা বাঢ়েগে
অ
চাদৰত সম্পূৰ্ণ চাদৰ খনত এনে চাৰিশটকীয়া নেচাটোৱে এটান দুটামান মুহূৰা বাঢ়ে
অ আমি এই চাদৰ লগাইছিলো যে
অ
এই চাদৰ নুনি বম বুলি ভাবিছিলো তাৰপৰা এই নবম প্ৰথম শিকা যে
অহ-অহ।
সেইটো কাৰণে সেই নুনি নবওঁ
তাকে হেৰি বোৱাই ভাল। উম, প্ৰথমতে অহ, প্ৰথম প্ৰথমতে গামোচাত বৈ চাব লাগে।
বহল তাঁতত পতককে ববলে ভয় লাগে। ঠেক তাঁততে বৈ ল'ব লাগিব।
তাকে থেক তাঁত প্ৰথমতে ট্ৰায় কৰি চাব চাব লাগে এ ববলে ভালতুন নুনি বিলাক, বওঁতে দিগদাৰ একো নহয়গে বহলদালতো বব পাৰিবা কিন্তু এই মহুৰা বাটোতে দিগদাৰ।
তিয়াই-তিয়াই বব লাগিব।
অহ তিয়াই বব লাগিব। কিন্তু ম তাৰ মানে পাটৰ নিচিনা নাই ন নহয় পাতবিলাকত আঁহ-আঁহ ওলাই-ওলাই যায়। পাতৰ নিচিনা নহয়, কিন্তু এই হেৰি মুহুৰাহে খালি আৰু সেইমতে ভালকে বাটি দিব লাগিব।
অহ, মই সেই পোৱা নাই যে।
উম। ময়ো নো হেৰি নকৰা আৰু নাজানো বাৰু। উম, ময়ো ইমান বিশেষ নাজানো বাৰু। তথাপিতো মই মানে সেই এই বৈ থকা দেখিছো যে।
অহ, মোৰ সেই ভয় লাগিলে সেইটো কাৰণে ববলে। আশী পকুৱাই বম।
আখি পকুৱাই ভাল লাগিব আৰু সেই আচোতো ধুনীয়া লাগিছে গৰমত আখি পকোৱা সমান আৰাম কতো নাই।
অহ, গৰমত পিন্ধিবলৈ ভাল হয়।
অহ, মোৰ পাছ হে আঁশি সি পকৰা ময়ে দিম সূতা আধি লগাবলে। এই আমাৰ এইফাল দীঘল পদূলিটো যে পুখুৰীটো আছে।
অহ-অহ-অহ।
সিহঁতৰ বা মানুহজনীক এজোৰ দিম বুলি কৈছো।
অহ, জুৰকে।
অহ, জোৰকে মই বোলো দিম আৰু লগাব।
এই গৰমত পিন্ধিবলৈ বৰ ভাল আঁশি পকোৱা।
উম-উম।
খুটা বিলাকৰহে বৰ দাম হৈছে ঔ।
তাকেহে ডাম হৈছে মই দিলে মানে তুমিও লগাব পাৰিবা নহয়? পাছত এ যে বাৰিষাটো যাওক
বাৰিষাটো যাওক, এতিয়া মানে আমি এয়া চাদৰ লগাই লৈছো তাৰ পিছত মাটি ৰুবই হব তাৰ পিছত আকৌ সেয়া কাটি পেলাই মেখেলা কেইখন লগাই লম। তাৰপিছতহে, কি চিন্তা কৰো আৰু।
সেইটোৱেই কৈছো তাঁত তাৰপিছত সেই মেখেলা লগাই তোমালোকৰ জোৰ কেইটা লগাই লোৱা তাৰপিছত আমি পিছত লগাবলৈ দিম।
আহ, অ। এই বাৰিষা চিজনত এই বগা কাপোৰ বোৰ লগাবলৈও বেয়া।
বেয়া।
পতককে চেক লাগে যে।
উম সেইটো।
দুদিন মান বান্ধত থাকিলে বেয়া হৈ পৰে, অ এই যে জোৰ কাপোৰহে তেনেকে লগালে অ। লৈ'হে লগাম।
অ, ঊলৰ যেনেকে লগাইছে। তেনেকে লগাব।
এক কালাৰ, এটা ৰঙৰহে লগাম। উম ।
এটা ৰঙৰ লগাম আৰু এনেকে হেৰি। ৰঙৰ লগাব নালাগে।
কেইবটাও ৰঙৰ লগালে বৰ ভাল নালাগে, এটা ৰঙৰ লগাব লাগে ফুল। তেনেকে বেলেগ কালাৰৰ, অ এটা ৰঙৰহে লগাম বুলি ভাবি আছো এ। গৰম দিনত সেই ঊলৰবোৰ সেই গ। বোলও বয়া বৰ গৰম উঠে।
অ, গৰম উঠে।
উম।
মই হে লগাম লাহে লাহে মই সেই। এৰি সূতা আনি থৈছো যে।
অ অ।
এ, এৰি সূতাহে লগাম বুলি ভাবি আছো আৰু লাহেদিহে লগাম। এ ডাঙৰ খু। এৰি চাদৰ হে এইৰি। ছাল কাপোৰ।
চাল কাপোৰ অ। এ, এতিয়া নোৱাৰে এতিয়া নোৱাৰে এই। সেই গৰম দিনকেইটাই যাব লাগিব।
নহয় এতিয়া নলগাও এ, মই হেৰি আঘোণ মানৰ পৰা চিন্তা কৰিম আৰু।
অঁ।
দিশ তো ঊল দিম।
অ অ।
বানীয়ে এৰি বম বুলি ভাবিছো, এৰি খুটা ন নেচা আছে মোৰ।
আগতে বৈ পাইছে নে?
এ, নাই পোৱা বাৰু এ একো নহয় বাণীটোত হেৰি দিম নহয় দিশটো ঊল দি বানীহে বম পাৰিম।
অ অ, ববলে ভালেই হয় চাগে।
এৰি দিগদাৰ নাই নহয়
অ আৰু এই ঊলত ব বোলে ভাল বাৰু দেই পতককে সূতাবোৰ নিছিগে যে
অ মই সেই এৰীতে ব এৰিকে বম বোলো চাল আকৌ তিনিখন লগাই ল'ম এখন হৈ আমাৰ হে ই সেই বুটা বাচি বাচি ছিলম
অ গোট শু শুক
উম তেনেকে লগাম
দিব লাগে
ৰাখিম দহি ৰাখি ল'ম অ এই তিনিখন মানে সূতা টো মোক সেই গহপৰ পৰাই আনিছিলো
আহ
নিগমৰ পৰা
অ অ
তালে দুখন লগাই দিম আৰু এখন মোৰ হ'ব
অ খ ন আপোনালৈ হ'ব আৰু
অ
উ আপোনাৰ খন যেনিবা হেই এনেই হ'ব আৰু
অ মুখ এনেই হ'ব আৰু সা ত সহঁত দুজনী দিম ন দিছে নহয় সেয়া আকৌ কিমান নামি
অ আজিকালি এনেও এইবিলাক সূতাও বহুত দাম হৈছে দেই
উম যিদাম তোৱাবই নোৱাৰা হৈছে মানে কাপ কাপোৰ হেৰি নিজে যদি জানে বৈ পিন্ধিব পাৰিব আধিবলৈ দিলে লাভ নাই ইমান
লাভ নাই হয়
উম
উ
হ'লও সেই বোৱা কাপোৰ বুলি লাগে
আমি লোক বোলে হেই তেনেকেই লাভ আছে
অ লাভ আছে কিন্তু ববলৈ মই যিমান দিলো নহয় মোৰ ইমান লাভ নহয় আৰু
উ এ মই হে ভালকে ইমান নাজানো যে সেইটো কাৰণে লোকোৰ বোলে হে ভয় লাগে অকমমান বেয়া হলে বেয়া লাগে নহয়
একো নাই ও লব পাৰিবা
উ হ'লেওৱ মানে চবি আকৌ কিছুমানে ভাল নাপায় বহলকে লাগে বা ইমান বহলকেও লগাব নোৱাৰো যে
এ মোৰ একো আপত্তি নাই মোৰ আপত্তি নাই আকৌ মই এতিয়া সেইফালে দিছিলো যে পাটৰ যে কেছ বছা হৈছিলে তেওঁ ছাদৰ খন চুটি কৰিছিলে মোৰখন দীঘল কৰিছিলে বৰতে ওলটাকে তাকে বোলে মুৰখন চুটিকৈ তেওঁৰখন দীঘলকৈ
অ
মই সেই কাৰণে ছোৱালীলে বুলি বৈছো বুলিয়ে মই থৈ দিলো মই একো কোৱা নাই মোৰ পৰা এনেকোৱা হে কৰিলে বুলি মই নাই কোৱা নহয় মই
তেতিয়াহ'লে আপুনি হে কবচোন নিজে বব গম পাইছে আছেনে
উম
উম নিজে বোৱাই ভাল তাৰ মানে এ এতিয়া ধৰক লোকক লগাবলৈ দিলে সেইটোৱেই মানে ধৰক কবও নোৱাৰে কলেও বেয়া পাই খবত
নহয় হেৰি নিজে নিজে গম পাইছে নহয় কথা হেল্ল' তাৰপা অ মোক কৈছিলে চেঞ্জ কৰি পেলাবলে
অ অ
সে আও মই মোক তেওঁলোকে তেওঁলোকৰ কালাৰটো পচন্দৰ কালাৰ টো বৈছে
অহ
মই আকৌ এ মো নালাগে হব চবৰে একেহে বোলো মেৰা হয় মই সেইকাৰণে হেৰি সেইযোকে ললো
অ ঠিক আছে হ'ব দিয়ক মই সেই ভাতত লাগো
উম উম হ'ব
আপুনিও বনাওক হব